হেল্ল' শুনিছা অঁ পাইছোঁ পাইছোঁ তুমি?
অ শুনি আছো শুনি আছোঁ।
এ মই তোমাৰ চাহ অকনমান খালো সন্ধিয়া। খাই পেলাই বহি আছো তুমি?
ময়ো তোমাৰ সেই এনেই বহি আছিলোঁ ইয়াতে কাৰেণ্টটোও নাই। তাৰপা এনেই তোমাৰ বহি আছিলোঁ আৰু অকণমান। বাকী হেৰি নহয় ভাত পানী খালানে?
ভাত পানী খোৱা নাই এই চাহ খাইছোহে তোমাৰ ভাত খাম আৰু বনাই আছে লাহে লাহে। খাম আৰু
উ অ উ উ উ অ তোমাৰ এই আমাৰো ভাত বনাই আছে আৰু, এ মইয়ো খোৱা নাই খাম আৰু বাকী খবৰ খাতি কোৱাচোন,
খবৰ খাতি ভালেই ভালেই তোমাৰ?
অঁ মোৰো ভালেই বাৰু দেই। তাকে মই সেই তোমালে ফোন কৰিলো মানে কথা এটা আলোচনা কৰিম বুলি ভাবিছিলো গম পাইছা নাই।
অঁ'।
এ তোমাৰ আজিকালি তোমাৰ এতিয়া চব ডিজিটলে হৈ গৈছে হয় নহয়? এতিয়াতো- ধৰি লোৱা, - আমাৰ চব ডিজিটেল হৈ যোৱাৰ লগে লগে আমাৰ ডিজিটেল পে'মেণ্ট ব্যৱস্থাও আহি গৈছে। হয় নহয়? এতিয়া আমাৰ এক প্ৰকাৰে চাবলৈ গলে ডিজিটেল পেইমেণ্ট ব্যৱস্থ- ঠাই আমাক বহুত ক্ষেত্ৰত আমাক সহায়ো কৰিছে হয় নহয় আৰু- অ আকৌ তোমাৰ বহুত ক্ষেত্ৰত আমাৰ মানে তোমাৰ অপকাৰো কৰিছে।
অপকাৰো কৰিছে কৰিছে কৰিছে।
অঁ এতিয়া তোমাৰ সেই আমি তুমি যদি চোৱা তেনেহ'লে- তোমাৰ মতে বাৰু তুমি কি মানে কি ভাবা আমাৰ ডিজিটেল যিটো পে'মেন্ট ব্যৱস্থা সি আমাক কিমান দূৰ- সহায় কৰিছে আৰু কিমান দূৰ মানে আমাক অপকাৰ কৰিছে।
হয় হয় হয়, অকমান অকমান ভৱিষ্যতৰ দিশেও- চাম দেই ইয়াৰ মান ফিউচাৰ কেনেকুৱা তোক মানে কম। হয়, হয় হয়। এতিয়া তোমাৰ প্ৰথম কথাটো হৈ গ'ল যে আমাৰ- যোনটো পেমেণ্ট ব্যৱস্থাৰ কথা কৈছা সেই পেমেণ্ট ব্যৱস্থাত- টো আচলতে বা আমাৰ যোনটো মুদ্ৰা ব্যৱস্থাটো আচলতে আগৰ পাই পৰিৱৰ্তন হৈ আহিছে। প্ৰথমতে মানুহৰ মাজত কি আছিলে বিনিময় প্ৰথা আছিলে হয় নে নহয়? পাইছা চাগে বিনিময় প্ৰথা, অঁ বিনিময় প্ৰথা আছিলে। বিনিময় প্ৰথা পিছত মা- মানুহৰ মাজত জন্তু মুদ্ৰাৰ সৃষ্টি হ'ল, জন্তু মুদ্ৰা মানে মানুহ বিলাকে তেতিয়া মুদ্ৰাই- জীৱ জন্তু ব্যৱহাৰ কৰিছিলে কোনো এটা বস্তুৰ বিনিমত জন্তু ত সেইটোতো আমি ডাইৰেক্ট দেখা দেখি- ওলাই আছে যে জন্তু মুদ্ৰা যদি ব্যৱহাৰ কৰা আমাক কিমান খিনি অসুবিধা হ'ব পাৰে বিভাজনৰ- সুবিধাই হওক বা মানুহৰ আহ- মানে সাম্যতাৰ অসুবিধা সেইখিনি কথা তাৰ পিছতে লাহে লাহে তোমাৰ- আহি গ'ল ধাতু মুদ্ৰা তাৰপিছতে কাগজী মুদ্ৰা এইবিলাক তোমাৰ বিহিত- মুদ্ৰা হেয়িৰ ভিতৰত তোমাৰ ধৰা কাগজী মুদ্ৰাৰ ভিতৰত বিহিত মুদ্ৰা অবিহিত মুদ্ৰা দেশী মুদ্ৰা- সেইবিলাক মুদ্ৰাৰ কথা আহি গল মুদ্ৰাৰ সেই ক্ৰম বিকাশৰ পৰিৱৰ্তনটো আমি সেই আগ- গৰ পাই দেখি আহিছো হয় নে নে নহয়? এতিয়া কাগজি- পইচাৰ পৰা আহি আহি আহি বৰ্তমান সময়ত আজি ডিজিটেল যুগত আজি ডিজিটেল পেমেণ্ট- আচলতে আমি ডিজিটেল পইচা বুলি ক'ব পাৰোঁ ডিজিটেল- পইচা জোনটো এটা লিখিত তথ্যৰ এটা পইচা আমি এটা ইয়াত- লিখিত আমি এইটো অ পাইছিলো নহয় লিখিত মুদ্ৰা অলিখিত মুদ্ৰা। পাইছিলো ন? হয় হয়, যোনখিনি যোনখিনি আমি লিখিতভাৱে- ব্যৱহাৰ কৰো সেইখিনি লিখিত মুদ্ৰা আৰু অলিখিত মানে জোন- খিনি আমি হাতে কামে যোনখিনি আমি ব্যৱহাৰ কৰো মানে বা কাগজী মুদ্ৰা সেইবিলাক আচলতে অলি- কিন্তু আমাৰ ইয়াতে অঁ অ চৰি সেইখিনি অলিখিত আমি এটা যোনবিলাক লিখিত মুদ্ৰা ব্যৱহাৰ- কৰো সেইবিলাক আমাৰ এতিয়া মবাইল অৰথাৎ ডিজিটেল মুদ্ৰা আমি বেংকৰ একাউণ্টত- চেক কৰিলো এটা এমাউট দেখুৱাব যে এ এহেজাৰ চাপৌচ এহেজাৰ কিমানটা। সেইটো এটা লিখিত মানে এটা লিখিত আছে সেইটোৱে মুদ্ৰা হৈ গ'ল এতিয়া সেই বস্তুটো মই কাৰোবালে- পেমেণ্ট কৰিলো কাৰোবাৰ তালে গুছি গ'ল সেইটোত- তেওঁ তাত পেমেণ্টটো বাঢ়ি গ'ল সেইটো এটা লিখিত যে তেওঁ তাত বাঢ়ি গৈছে এতিয়া সেইটো হৈ গ'ল ডিজি- টেল ডিজিটেল মুদ্ৰা গম পাইছা? ডিজিটেল মুদ্ৰাৰ কিমান খিনি সুবিধা চোৱা হাঁ আজি। মই আছো ইয়াত তোমাক তালৈ মই অসুবিধা- অসুবিধা হলে উইডাউট ছেকেণ্ডৰ ভিতৰতে মই তোমাক মই কি কৰিব- পাইম ট্ৰেনচপাৰ কৰিব পাৰিম গম ট্ৰেনসপাৰ কৰি দিব পাৰিম আকৌ এনেকুৱা কথা তোমাৰ বেংক একাউণ্টত আছে তোমাৰ হাতত নাই কতে উলিয়াব কাৰণে কি কৰিবি লাগিব বেংকলে যাব লাগিব তুমি বেংকৰ পৰা উলিয়াবগে লাগিব আকৌ ধৰা কেতিয়াবা বেংকত চাৰ্ভাৰ ডাউন হয় কেতিয়াবা মানুহৰ সংখ্যা বেছি থাকে বেংকত, কেতিয়াবা কেচ নাথাকে পইচা হয় নে নহয় তাতে কিমানখিনি প্ৰব্লেম হয় এতিয়া মোবাইলত মোৰ ইউ পি আই আইডি আহি গল ডাইৰেক্ট ডিজিটেল পেমেণ্টি আহি গ'ল কি কৰিম যে যোনজন ব্যক্তি আছে তেওঁ একাউণ্টত মাৰি দিম বা তেওঁ ইউ পি আইডিত মাৰি দিম বা ইউ পি আইদি স্কেনাৰত মাৰি দিম ডাইৰেক্টলি কথাখিনি হৈ গ'ল কিমান সহজ হৈ গ'ল যে পইচা আজিকালি নিজৰ গোতেই বেংক আচলতে ক'বলৈ গ'লে গোটেই বেংকটো আচলতে হাতৰ মানে তোমাৰ পকেটতে থাকে যেনেকে আমি মোবাইলটো এখন মোবাইলে গোটেই এখন গোটেই সামাজিক মাধ্যম গলো কীয় গাঁৱলে পৰিৱৰ্তন কৰি পেলাইছে বুলি কওঁ ঠিক তেনেকে মু মুবাইল মোবাইলটো গোটেই পেমেণ্টখিনি সোমাই আছে আজি, আজি তোমাৰ অ অকল বেংকৰ পেমেণ্টবুলিয়ে নহয় আজি তোমাৰ গোটেইখিনি পৰা ধৰি ই ই এম আইৰ কথা চোৱা আজি তুমি বস্তু এটা কিনিলা তাৰ ই এম আই খিনি আজি তুমি ইমান খিনি কাগজ পাতি কৰি ডিলা গৈ গৈ সদায় নিদিলেও হ'ব মোবাইলৰ পৰা টাইম অনুসৰি তুমি ই এম আই দি থাকিব পাৰা হয় নে নহয় কাৰোবাৰ ধৰা কাৰোবাৰ এতিয়া ধৰা হেৰিয়ত তোমাৰ অনলাইন পেমেণ্ট থাকিলা অনলাইন পে'মেণ্ট খিনি কথা কৈছো অ অফিন যোনবিলাক আমি প্ৰিপেড কৰোঁ সেই প্ৰিপেড খিনি আমি কৰিব পাৰো মোবাইলৰ যোগেদি ইমান দূৰলে নোযো ৱাকে বস্তু বস্তু অৰ্ডাৰ ইয়াক ক্ষেত্ৰত আমি বস্তু অৰ্ডাৰ দিয়াৰ ক্ষেত্ৰত আমি কি কৰিব পাওঁ অনলাইন পেমেণ্ট কৰিব পাৰো কোনোবা এজন দূৰ ব্যক্তি অলৰেডি পাতিছোয়ে এতিয়া প্ৰথম কথা হৈ গ'ল ইয়াৰ ওপৰত মানসিকতাখিনি কি আছে আমাৰ আৰু দ্বিতীয় কথা হৈ গ'ল যে ইয়াৰ ভৱিষ্যটো কেনেকুৱা বা ইয়াৰ পৰা আমাৰ কি লাভ আছে কি অসু লোকচান আছে। এতিয়া আমাৰ গাঁৱৰ মানুহৰ মনত এতিয়াও সি আচলতে যান্ত্ৰিক মন ভাৱ বা আমাৰ বৈজ্ঞানিক সেই মানসিকতাটো অহাই নাই গম পাইছা নাই। কাৰণ কেলে, আমাৰ মানুহে মানে সেই যোনটো অলিখিত মুদ্ৰা, আমি যোনটো কাগজী মুদ্ৰা বুলি কওঁ সেই আচলতে একেবাৰে ৰিয়েলি ৰিয়েল ৰিয়েলিটি মুদ্ৰা বিলাকে বেছিকে আচলতে বিশ্বাস কৰে, মোবাইলত ইমান বিশ্বাস নকৰে। কাৰণ তেওঁলোকৰ ধৰা এইটো আচলতে পৰিস্থিতিৰ লগতো কথা আছে যে তেওঁলোকে জীৱনৰ আধাতকে বেছি সময় সেইবিলাক মুদ্ৰায়ে ব্যৱহাৰ কৰিলে। মোবাইলৰ ব্যৱহাৰো নাজানে, চিষ্টেমটোৰ বিষয়ে নজনাকে আচলতে তেওঁলোকে সেইটো বস্তুতো বিশ্বাসো নকৰে বাঅ যিহেতু আমি যাওঁ জানো যে কেনেকে হয়, কেনেধৰণে আমি ট্ৰেন্সফাৰ কৰিব পাৰো, কেনে ব্যৱহাৰ কৰিব পাৰো তেনেকুৱা। প্ৰথম কথা সেই মানসিকতিটো অতৰাব লাগিব। কাৰণ আমাৰ গাঁৱত এতিয়া বহুত এনেকুৱা দোকানো আছে যোনবিলাক দোকানত এতিয়া তোমাৰ এই ডিজিটেল মুদ্ৰা আমি যদি দিওঁ, যে মই আপোনাক নাৰটো দিম মাৰি দিম দিয়ক অ পইচাটো মোৰ অনলাইন হে হ'ব, তেওঁলোকে কিছুমান মানুহে নামানে। কাৰণ কিয় তেওঁলোকৰ মানসিকতাটো এনেকুৱা ধৰণে আচলতে ভুল কথা কিছুমান সোমাই আছে যোনটো তেওঁলোকক এইখিনিৰ পৰা আচলতে অতাই আছে এই ইমান চিষ্টেমটোলে অহা আগতে গতিকে এই ক্ষেত্ৰতে কিছুমান আমাৰ আমাৰে ভুল আছে বাৰু সেই ভুলটো হৈ গ'ল যে আমাৰ মাজতে থকা কিছুমান শিক্ষিত ঠগ প্ৰবঞ্চ ওলাইছে, যি ঠগ প্ৰবঞ্চকে তেওঁলোকৰ সেই মানসিকতাটো আলতে বিকৃতি ঘটাই তেওঁলোকৰ আচলতে সেই ফেক পেমেণ্টৰ কথাটো সেই তুমি এতিয়া যিমান পাক আগবঢ়াই লৈ যাবা। মই আচলতে ইমান খিনিলৈকে ক'ব বিচাৰিছো যে ভবিষ্যতে আমি কি কৰিব লাগিব এই মানসিকতাটো গঢ় দিব লাগিব সেই যোনখিনি মানুহৰ মনত ভুল মানসিকতাটো আছে সেইখিনি আমি ভাঙি এটা নতুন আচলতে সুস্থ মানসিকতা এটা গঢ় দিব লাগিব যাৰ ফলস্বৰপে আমি এটা ডিজিটেল পে'মেণ্টৰ এটা ডিজিটেল উদ্যম আমি আনিব পাৰো। গতিকে ইয়াৰ পিছৰ পৰা তুমি আগবঢ়াই নিবা। বুলি মই আশা কৰিলোঁ।
অ' নিশ্চয় নিশ্চয়, তুমি এতিয়া মানে তোমাৰ ডিজিটেল পেমেণ্ট ব্যৱস্থা ওপৰত তুমি ইমানখিনি কথা উল্লেখ কৰিছা হয় নে নহয়। বাৰু ভালেই লাগিলে বাৰু কথাখিনি শুনি। অ' এতিয়া তোমাৰ সেই কি হয় ডিজিটেল পেমেন্টৰ আচলতে বহুত উপকাৰিতা আছে হয় নহয়। তাৰে ভিতৰত তুমি এটা উপকাৰৰ বিষয়ে ক'লা যে আমাৰ মানে খুব দ্ৰুত আৰু সহজত সহজ ভাৱে মানে আমাক মানে আমি কাৰোবালৈ পইচা লেন দেেন কৰিব পাৰো হয় নহয়। আৰু মানে আমি মানে উইদিন ছেকেণ্ডত আমি মানে টকা আমি পঠিয়াই দিব পাৰো হয় নহয়। তাৰমানৰা ধৰি লোৱা আমাৰ বেংকলে যাব নালাগে হয় নে নহয়। এতিয়া আৰু এটা হয় কি গম পাইছানে আমাৰ একেবাৰে সময় সময়টো কিন্তু একেবাৰে বাচি যায়। সময় ৰাহি হয় মানে। এতিয়া ধৰি লোৱা আমি যিটো ডিজিটেল পেমেন্ট ব্যৱস্থা ন সেইটো আমি মানে চৌবিশ ঘন্টাৰ ভিতৰত ভিতৰত আমি যেতিয়াই তেতিয়া যেতিয়াই মন যায় আমি তেতিয়াই ব্যৱহাৰ কৰিব পাৰো গম পাইছা নাই। এতিয়া আমি ধৰি লওক এটকা এটা দিবও আমি ডিজিটেল পে'মেণ্ট ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰোঁ। গ'ম পাইছা নে? মানে আমাৰ যেতিয়াই মন যায় গম পাইছানে? তাৰ একো সময় সীমা নাথাকে মানে, এতিয়া ধৰি লোৱা তুমি যদি বেংক বেংকলে যোৱা, বেংকতটো তোমাৰ সময় থাকিব বা ইমানটো সময়ত হে পে'মেণ্টটো উলিয়াব পাৰিব, ইমান টো সময় বোলে তোমাৰ অ খাদ্য খোৱাৰ বেগ আছে বোলে, গম পাইছা না এই তেনেকুৱা ধৰণৰ কিছু ন সমস্যাৰ সৃষ্টি হৈ যায়, কিন্তু তোমাৰ যদি ডজিটেল পেমেণ্ট বৱস্থা থাকে তেনে ডিজিটেল টেল পেমেণ্টৰ জৰিয়তে তুমি ধৰিলোৱা এনি টাইম যেতিয়াই মন যায় তেতিয়াই তুমি হেৰি কৰিব পাৰা ন। পেমেন্ট কৰিব পাৰা, পইচা যদি কাৰবালৈ দি দিব লাগে দিব পাৰা কাৰোবাৰ পৰা কাৰোবাৰ পৰা যদি তুমি পেমেণ্ট ল'ব লাগে ল'ব পাৰা, ন গতিকে সেইটো এটা বহুত ডাঙৰ সুবিধা আৰু গ'ম পাইছা নে নাই। এতিয়া মানে ধৰি লোৱা এতিয়া, কেতিয়াবা কি হয় গ'ম পাইছা নাই। তোমাৰ মানুহ বিলাকে চাবাচোন তোমাৰ বোলে এক লাখ টকা এটা আছে বোলে কেচ আছে। এই কেছটো নি মানুহে ভয় কৰে মানে তোমাৰ ধৰি লোৱা মানে বাটত গৈ থাকোতেতো তোমাৰ ডকাই হয় যাব পাৰে হয় নহয় সেইটো কোনে ৰিস্ক লব এতিয়া তোমাৰ যেতিয়া ডিজিটেল পে'মেণ্ট ব্যৱস্থা আহি গৈছে তুমি মানে সেই পইচা তোমাৰ এনেকে হাতত লৈ ফুৰিব নালাগে। তোমাৰ যদি মোবাইলত থাকে তেনেহলে তুমি মোবাইলৰ পৰা সকলো কাম সমাধান কৰিব পাৰিবা হয় নহয় আৰু অ', মানে তোমাৰ ডিজিটেল পেমেণ্টৰ আৰু এটা মানে ভাল গুণ আছে কি গম পাইছানে এতিয়া তুমি কাৰোবালৈ যেনিবা এটকাও পঠাইছা বা পঞ্চাছ পইচাও পঠিয়াইছা দেই সেইটো কিন্তু তোমাৰ হিষ্টিত বা ৰেকৰ্ডত থাকি যায় মানে সেইটো তোমাৰ কেতিয়াও অঁ', অঁ', তাৰ পৰা তোমাৰ একো তোমাৰ হেৰি নহয় মানে গম পাইছানে তোমাৰ এটকাও পইচা মানে বেলেগলৈ নাযায় গম পাইছা নাই গতিকে সেইটো এটা ভাল আৰু। অ', মানে তোমাৰ সেইটো ক্ষেত্ৰত যদি চাবলৈ যোৱা মানে কি হব আমাৰ যিহেতু গোটেই পেমেণ্ট খিনি পৰিপাটিকে থাকে ন'! গতিকে মানে সেই দুৰ্নীতি আৰু মানে মানুহে ফাঁকি দিব নোৱাৰে গম পাইছা নাই। এতিয়া সেইটো এটা ভাল। সুবিধা আৰু গতিকে সেই আমাৰ ডিজিটেল পে'মেণ্টসমূহে তোমাৰ এনেধৰণে আমাক সহায় কৰি আছে। কিন্তু ধৰি লোৱা এতিয়া ডিজিটেল পেমেন্টৰ কিছুমান অসুবিধাও আছে। হয় নহয়। এতিয়া কি হয় মানে বহুত মানুহৰ মানে এনেকে একাউণ্ট পৰা পইচা হেকিং হেক হয় গম পাইছা নাই তোমৰ হেই চাইবাৰ কাইম হৈ যায় চাইবাৰ ক্ৰাইমৰ দ্বাৰ সেইচাবিলাক লুটি দিয়ে গম পাইছা নাই। সেইটো আচলতে আমাৰ অসুবিধা বুলি ক'ব লাগিব আচলতে চাবলৈ গলে ডাইৰেক্ট টো উলিয়াই ল'ব নোৱাৰে আমাৰ একাউন্টৰ পৰা মানে মানুহে কিছুমান ভুল কৰে যে তোমাৰ অচিনাকি লিংকত কিবা ক্লিক কৰে অৱ', তাৰপিছত আকৌ অ তি পি শেয়াৰ কৰে অৱ‌, তুমি সেইটো ভাল কথা কৈছা মানে মানুহ বিলাকে কি কৰে তোমাৰ কেতিয়াবা তোমাৰ এনেকে অচিনাকি মানুহে অ টি পি খোজে। এ অ টি পি টো দি দিয়ে কি কাৰণে কি কাৰণে সেইটোও নুসুধে কিন্তু গম পাইছ নাই অ' টি পিটো যে দি দিয়ে। গতিকে তাৰ ফলত আমাৰ একাউন্টৰ পৰা পইচা উৰি যায়। হয় নহয় সেইটো এটা ডিজিটেল পে'মেতৰ অসুবিধা।
অসুবিধা।
এতিয়া তোমাৰ অৱ', তুমি আৰু এটা আথনি কথা কৈছিলা যে তোমাৰ সেই ফেক পেমেন্ট গম পাইছা নাই সেইটো আমাৰ এতিয়া বৰ্তমান কিন্তু বহুত প্ৰচলিত হৈ আছে গম পাইছা নে। তোমা আমাৰ গাঁৱক কথাই কৈছো দে আমাৰ গাঁৱতে আমাৰ সেই কেইটামান সৰু সৰু উঠি অহা ল'ৰা ছোৱালীয়ে, সেই ফেক পে'মেণ্টটো মানে পাইমেলি তোমাৰ পেমেণ্ট ফেক পেমেণ্ট কৰিছে গম পইচা নে নাই! তোমাৰ সেই এনেকুৱা দোকান এখনত গৈ মেলি ফেক পেমেণ্ট কৰিছে তাৰ পিছত সিহঁতে তোমাৰ মানে ধৰি লোৱা অ', তিনি হাজাৰ মান টকা মানে ঠগিছিলে আৰু
হয়।
তাৰপিছত তোমাৰ প্ৰথমতে এবাৰ ঠগিলে সেইবাৰ বাচিলে তাৰপিছত আকৌ এবাৰ গৈছিলে। নে সিহঁতে তোমাৰ লোকটো বাঢি গ'ল সিহঁতে তোমাৰ, নেচ কিবা যোৱাৰ পিছত কিন্তু সিহঁতে বাৰু ফচিলে দেই সিহঁত তোমাৰ পিটিলেও পুলিচেও নিলে। তাৰপিছত সিহঁতে শিক্ষাটো পালে। এতিয়া বাৰু সিহঁতে তেনেকুৱা কাম নকৰে বাৰু। দেই গতিকে সেইটো আমাৰ অৱ, সেইটো তোমাৰ এ ফেক পেমেন্ট ব্যয়স্থা আহি গৈছে ন'। ধৰি লোৱা কিছুমান ফেক এপ আছে সেইবিলাকে তোমাৰ পে'মেণ্টটো ফেকে দেখাই গম পাইা নাই গতিকে সেইক্ষেত্ৰ চাবলৈগলে আমাৰ কিছুমান অসুবিধা হয়। হয় নহয় ডিজিটেল পেমেণ্টটো। ব্যস্থাৰ কিমান কিছুমান অসুবিধা বুলি ক'ব লাগিব সেইবিলাক এতিয়া। আকৌ তোমাৰ কেতিয়াবা বা কেতিয়াবা তোমাৰ ধৰি লোৱা চাৰ্ভাৰ ডাউনো হয়। বা কেতিয়াবা এপৰ সমস্যা হয় এ আচলতে সেইটো বাৰু নৰ্মেল সেইটো ইমান ডাঙৰ সমস্যা বুলি ক'ব নোৱাৰো আমি। কাৰণ তোমাৰ বেংকৰ নিচিনাতো চাভাৰ দাউন নহয়।
নহয় নহয় নহয় আৰু এইটো আচলতে ইন্টাৰনেট ব্যৱস্থা ইমান খিনি মানুহে ব্যৱহাৰ চাভাৰ ডাউন হোৱাটো সাধাৰণ কথা বুলি ক'ব পাৰি আচলতে।
সাধাৰ সাধাৰণ কথা হয় হয়। গতিকে সেইটোত আমি ইমান হেৰি নকৰোও বাৰু এতিয়া তোমাৰ কেতিয়াবা কি হয় গম পাইছা নাই, মানুহ বিলাকৰ এতিয়া কিছুমানৰ শিক্ষাৰ হাৰতটো খুব কম যে গম পাইছে পাইছানে, সেইটো কাৰণে মানে কি হয় অ সিহঁতৰ মানে ডিজিটেল জ্ঞানৰো অভাৱ টু থাকে বেছিকে গম পাইছা নাই! সেতে ধৰি ল ডিজিটেল বস্ততু কি বুজি নাপায়। নাপায় ডিজিটেল পেমেণ্ট ব্যৱস্থা কি সেইটো বুজি নাপায় যাৰ ফলত কি হয় সিহঁতৰ সৈতে ঠগ বাজিটো বেছিকে হয়। গম পাইছ নাই। এতিয়া ধৰি লোৱা অৱ অ ন নাজানে নাজানে সেইটো এতিয়া তোমাৰ মানুহ বিলাকে অহ নিজৰ পাৰ্চনেল ডিটেইলছ বিলাক কোনোবাই। খুজিলে দি দিয়ে অ টি পি দি দিয়ে কাবাক পিন বিলাক চেয়াৰ কৰে পাছপ'ৰ্ট চেয়াৰ।